হেল্ল', কি কৰি আছা? অ'। আৰু? কিবা বনালানে?
নাই, বনোৱা নাই। অকলে ভাতে বনাইছোঁ।
অ'। তুমি বনোৱা নেকি?
মানে মই বনোৱা নাই, চিটি মাৰিলে তিনটা দি দি বায়ে ক'লে যে গেছটো অফ কৰিবি। এইকাৰণে অফ কৰিব আহিছো।
খোৱা-বোৱা হ'লনে? ৰাতিপুৱাৰ
এ মই খোৱা নাই।
অ'। তাৰপিছত কোৱা, আজিৰ প্লেনিংটো আজিটো চানডে কি কৰিবা?
এনে ঘৰত থাকিম।
অ' কতবা ফুৰিব নোযোৱা নেকি?
প্লানটো আছে ইতা নাজানো হয় কি না চাকচেচফুল!
অ' ক'ত যাবা?
চাও ক'ত যাও, তুমি যাবা নেকি আহিবা?
চাহ ইমান ৰ'দত কেনেকা ওলাম?
এতিয়া নহয়। সন্ধিয়া-সন্ধিয়া টেনত
অ' চাও। ফোন কৰিম তোমাক গ'লে
অ' হ'ব।
অ' পিছত কোৱা। নাই মোৰো হোৱা নাই।
অ' মই অকলে খালি কল্ড-ড্ৰিঙেই খাইছো এটা, ৰাতিপুৱাৰ পৰা।
ৰাতিপুৱা কল্ডড্ৰিংক খাইছা?
অ'।
অ'। তাৰপিছত কোৱা।
কি ক'ম? লাইফ কেনেকা চলি আছে?
হা হা
লাইফ কেনেকা চলি আছে?
এয়া চলি আছে আৰু।
উম। একো প্লেন কৰা নাই নেকি? কি কৰিবা নকৰিবা!
অ' ভাবিছো। এ ইনেই আৰু, কি কৰিম।
সিফালে কোনে ইমান কথা পাতি আছে?
এ ৰ'বা এক মিনিট। আমি একটা কাম কৰতাচি
হেল্ল', উম কোৱা বাচন ধুই আহিলা নেকি তাত?
অ'
ঘৰত কি বেংগলী কথা পাত?
অ' বেংগলী কথা পাতোঁ।
ময়ো বেংগলী মোৰ অলপ মানে এছামিস কবলে প্ৰব্লেম হয়।
অ', মোৰো অলপ প্ৰব্লেম হয়।
অ' বাকী কামত যোৱা নাই আজি? আজিতো চানডে হয়।
চানডে না অফ। তোমাৰ?
ঘৰত কি বনাইছে?
এই কিবা বনাই আছোঁ আৰু এয়া শুকান মাছ আৰু এয়া কচু আছে ন কচু কচুৰ চাটনি।
কচু
অ' কচু পাতৰ চাটনি
অ'
কোৱা কুকুৰটো কি কৰি আছে?
অ' মোৰ এয়া কুকুৰটো ই কৰি আছে। খেলি আছে তাই, তাৰ হাৰ্ডি লৈ কিনি।
হাড্ডি?
অ', এটা এয়া কুকুৰৰ হাড্ডী থাকে যে ভিটামিন
অ' সেইবোৰ যে, কিনিব পৰা পাৰা যায় যে
সেইটোয়ে মানে কিনি আনিছোঁ মানে থাকে ন? তাহাঁতৰ ডাক তটো মানে ওলাই ত' সেইটো কাৰণে যে তামোল থাকে মানুহক তই তোৰকাৰণে মানে, কি কৰিছো, এয়া হাদ্দি লৈ আহিছো তাৰ কাৰণে।
অ',
তই এতিয়া সাত দিছ? চোবাই থাকে। তেতিয়া কাকো মানে, এ', লৈছে তোমাৰ এশ টকা।
অ', আমাৰ কুকুৰটোৰ কাৰণে আনিব লাগিব। ক কুকুৰতটো ৰাতিপুৱা ওলাইছিল তেলোকে অহা নাই
অ তুমাক কি এই দি দিয়া নেকি
অ বাথৰুম লাগে না এৰি দিওঁ
নাই নাই ৰাস্তা ঘাাটত যায় নেকি
লেট্ৰিন কৰি তাৰ টয়লেট চয়লেট কৰি আহি যায়
অ নাই আমি নৰো মানে আমাৰ ইয়াতে বহুত কুকুৰ আছে না আৰু এতিয়া হ'ল নতুন কুকুৰৰ এটা বেমাৰো লাগে কাৰ্বা ভাইৰাছ বুলি ত মানে সটোত সেইটো তাহতৰ গাত গাত লাগিলে বেয়া ন
মৰি যায় আমাৰ আকৌ দুটা কুকুৰ- দুটা কুকুৰ এনেকে কৰি মৰিছে। মই ইমান ট্ৰিটমেণ্ট কৰিছো, চল।
বহুত টকাও যায় আৰু ফল সিও যায় সেইটোৰ কাৰণে আমি নেৰো মানে পাৰা ভাইৰাছ টো বহুত বেয়া মুখত ফেনা উঠ উঠ
অ গম পাইছো এনেকে মানে মাথাটো হেগ মাৰি থাকে ন
অ আৰু ব নোম নোম যে উঠি থাকে নোম উঠি থাকে গাৰ পৰা
কক এনে কাকুৰি মৰিলে ফাসুতো বাহিৰৰ পৰা এনেকে বেমাৰ লৈ আহিছে তাৰপিছতো তাৰ পৰা তাৰ ভূনিকও পাই গৈছে তাৰপিছত তাৰ ভূনিকও মৰিছে ইমান ট্ৰিটমেণ্ট কৰিলে ঠিকেই হোৱা নাই তাৰপিছত দুটাই মৰিলে এতিয়া আৰু এটা আনিছে এতিয়া ৰাস্তাত যায় এতিয়া লেট্ৰিন চিট্ৰিন কৰিবলৈ ক'ত কৰিব ঘৰত
এইটো এইটো এটা ইন্জেকশ্যন আছে বাৰভা ভাইৰাছৰ ইঞ্জেকচন ইনজেকশ্যন আছে কিনিব পৰা তুমি ইমান সেইটো ইন্জেকচন লৈ লৈ লগাই দিবা এশ টকা লয় ত তেহঁতৰ মানে তাৰ একো নহয় পিছত
অ ন গভমেটৰ পৰা এটা ইঞ্জেকচন দি গৈছে ৰাস্তাত কুকুৰ
এইটো এইটোতো তোমাৰ ইয়াৰ কাৰণে যাতে কাক কুকুৰ সামুৰিলে মানে কাকো যেন প্ৰব্লেম নহয় এইটো কাৰণে পভা ভাইৰাছ চৰকাৰে চাগে দিয়া নাই প্বা ভাইৰাছৰ ইটো যোৰ সাতশ টকা দামি আছে
অ
সেইটো‌ কাৰণে মানে নোম উঠি যায় তাৰ পিছত তাহতৰ মানে তাহতৰ মানে খোৱা খাদ্য যে খাবলে প্ৰব্লেম হয়
অ গলাত একো হৈ যায় না ডিংগিত
অ সেইটো কাৰণে তুমি দহি খুৱাবা মই তো দহিয়ে খোৱা
অ
দহি খাওঁ আৰু ইমান গৰম ন তাত আৰু গৰমটো সহ্য নহয় সেইটোৰ কাৰণে দহি ভাল দহি তৰমুজ এইবিলাক ভাল এইবিলাক খোৱাবা অ মইতো এইটোয়ে কৰো কালি আৰু দহি আনিছো খালে দহি ভাত ভাল পায় অ ভাল পাই দহি খায় চকলেট তাৰ ফেভৰেট
তে ন
অ চকলেট তাৰ ফেভৰেট
অ আমাৰালোক কুকুৰটো দহ খায় আইচক্ৰিম খাই চকলেট খায় আলো আলো যে আছে ন আলু আলু বইল কৰি দিলেও খাই
উম আমাৰটো কি এটা মানে ভাত চাত খাই কিনি পান খাব
হয় নেকি
অ মোৰ পা মোৰ মায়ে পাণ লৈ বহি থাকে যে সেইটো তাই আহ ভাত চাত খাই কিনি এটা টুকুৰা পান খাব পান খাইিনি পিছত খু থ থাকিব
অ এনেটা নাজালাই
হা এ নজনাই মানে ই ইমান উৎপাত কৰে ম নকবা এতিয়া এতিয়াতো ঠাণ্ডাই আছে এতিয়া মানে গৰম লাগি আছে না তাৰমানে হৈয্য হোৱা নাই তাৰ মানে গা ধুৱাম তাৰ পিছত তাক ত তাৰপিছত এতিয়া সহ্য হোৱা নাই যে একোও নকৰিব পিছত যেতিয়া ঠাণ্ডা ঠাণ্ডা হৈ যাব না ত মানে তাই হ'ল এনাৰ্জি পাই যাব তেতিয়া মোক কামুৰি ব তাৰপিছত মানে মোৰ ভ লগত লাগিব মানে তাই লাগিব খুব ভাল পায়
অ
বহুত লাগিব খুব ভাল পাল
অ কুকুৰতটো লৰা না ছোৱালী
লৰা তোমাৰটো
আমাৰ তোৰ ল'ৰা
উ লৰাহত বহুত উৎপাত কৰে অ ইমান উৎপাত কৰে তোমাৰটো উৎপাত নকৰে নেকি
কৰে বহুত বেছি কৰে আমাৰ লগতো বেৰা চেৰা ভাঙি কামৰা কেনে একদম ভাংঙি
এৰা মোৰ জুত সুতা চিঙি পেলাইছে মোৰ নতুন কাপোৰ চিঙি পেলাইছে এইটো কাপোৰ লৈ কিনে মই অফিচত গুচি গৈছো পিছত চাওঁকি মোৰ কাপোৰটো চিঙা
উম
পিছেত তো মই কি কৰিম এতিয়া সেইটোৱে টিফিন লগাই কিনি পিছত আছিলোঁ গোটেই দিনটো ৰাতি আহিছো আহি কিনি তাৰপিছত তাকো মাৰিবও নোৱাৰি ইমোচনেল হৈ যায় মাৰিলে এনেকে কৰি থাকে মাৰিব নোৱাৰো মোৰ নতুন মানে বেছি দিন হোৱা নাই মই কিনিছো এইটোৱে ছিঙি পেলালে
অ
পেলাইছে এটা কাৰ্টুন আনিছো এইটোও ছিঙি পেলাইছে
খং উঠে ন এইবোৰ কৰিলে
হা
এইবোৰ কৰিলে খং উঠে
অ মোৰ ইমান খং উঠে মাৰিব নোৱাৰো মাৰিলে ইমচনেল মুখটো মুখটো বনাই ৰাখে এনেকোৱা লাগে যে একোৱেই ন জনে তাৰ লগত অত্যাচাৰ কৰি আছে নেকি
অ আজি মই বজাৰ ঢালি আছো আ
হা
বজাৰ ঢালি আছোঁ
অ কি কি আনিলা বজাৰত
মই অনা নাই দাদাই আনিছে
অ কি
উ উ পিঁয়াজ আনিছে কচু আনিছে ধুনীয়া পাতা পাণ মাৰ কাৰণে তাৰপিছত এইটো ইয়াতে ডাঙৰ মাছ আনিছে তাৰপৰা কুকুৰৰ খোৱা আনিছে আলু আনিছে ত শুকান মাছ আনিছে এতিয়া নিশ্চয়
শুকান মাছ তোমাৰ ফেভৰেট নেকি
অ
মোৰো হ'ব দিয়া ৰাখো হা অ